হেল্ল' হেল্ল' উম, কোৱা। অ', কোৱা কিবা কৰি আছা? মবাইল চাই আছিলোঁ কোৱা।
তুমি?
তুমি, ময়ো এ কি কৰিবা আৰু মোবাইলে চাই আছো এনে।
উম,
দিনটো যেতিয়া। অ', সেইটোৱে বন্ধ ন হব গলে দিনবিলাগ পাৰো নহয়। আৰু আমাৰ একো স্পৰ্টচ টো নাই ন খেলি কেনে অলপ টাইম পাছ হয়। আচ্ছা তোমাৰ ফাভৌৰিত স্পৰ্টছ টো উম, বাস্কেটবল ভাল পাওঁ। তাৰপিছত ফুটবল অলপমান ভাল না না মই ট্ৰাই কৰা নাই আজিলৈকে। এ নৰ্মেল ধৰ ট্ৰাই কৰি গ্ৰুপে শ্ৰুপে ট্ৰাই কৰা নাই আচ্ছা ঠিকে আছে তাহলে উম, যানাই নহয় ক'ব গ'লে? উম, যানো নহয় কৰাতো নাই আৰু শিকিব কছো নকৰিলো
উম, মোৰ ক'ব গলে বহুত কিবা যেনেকে বেডমিণ্টন কেৰম বোৰ্ড
ত' কেৰম বৰ্ডোতটো ইন্দৰ হয় ন? আচ্ছা আৰু কি পাৰা না - না মোৰ ইমান যিমান নাই মই নোৱাৰো
লুডু চেচটো পাৰো ক'ব গ'লে অলপ চলপ।
অ', আ, ভালে তেন্তে হ'লে লুডুটো পাৰি অলপ পাৰি। এইটো নৰ্মেল আৰু নহয় নৰ্মেল পৰি যায়। কেৰম বৰ্ড পাইছো মানে ইমান আৰু হেৰি নহয় মানে প্ৰ নহয় বস্তৰবলাক সোমাব পাৰো আৰু। উম। মই হেৰি দিছিলো দে আ আমাৰ এনেুৱা নাই দিয়া মই ডান্স দিছিলো মানে গ্ৰুপত। ডান্স কৰিছো বহুত মই।
কত?
অ' কিন্তু বিহু চিহু অকেছু নয়। অ' এনেকা আৰু স্কুলত কৰিছিলো। আত্ছা আচ্ছা।
ঠিকেই আছে তুমি ই কেনেকৈ পাৱাৰ লিফটিং কৰা নে?
উম, উম, মই নোৱাৰো তুমি অ' অ', না - না মই নোৱাৰো, উম, উম, মোৰ নাই মই ঘৰত তোমাৰ পানীৰ বাল্টিঙে উঠাব নোৱাৰিম। তুমি পাৰা?
এ নহয়
হয় নহয় সবিলাক মজা নহব হ কালি লাগে কোনেও মানে বহুত হেভি থাকে আৰু কিছুমানৰ, সিহতে পাৰ। আৰু সেইটো কৰিলে মানে খাদ্য় খোৱ বোৱা ৰল চাগে ন স বুত আছে। ৰাইড আছে আৰু বহুত
মেইনটো ক'ব গ'লে ফাষ্ট ফুডটো। হেল্ল' হেল্ল'